হেল্ল'
অ', ভালে আছোঁ।
অ', অ', মোৰ ভালেই বাৰু বৰ্তমান অলপ খালি সে অলপ গেছৰ প্ৰব্লেম আৰু। এইকেইদিন অলপ মানে বেছি কাম কৰি থকা হৈছে কাৰণে অলপ মান মোৰ, অলপ মানে আৰু গৰমৰ পৰাও মূৰ চোৰ অলপ বিখাই আছে। কিন্তু তেনেকৈ বৰ বেছি ডাঙৰ তেনেকৈ চিৰিয়েছ নাই হোৱা আৰু।
অ', অ', মানে এইটো তোমাৰ গৰমৰ কাৰণে হৈছে গম পোৱা।
হয়, হয় হ'ব লাগে দেই।
এইটো মানে তোমাৰ গৰমত খোৱা বোৱাটো আমাৰ ঠিক নহয় টাইম টেবুলত তোমাৰ ভোক নালাগে পানী আমি খাই খাই এ ভোকটো আমাৰ মানে হেৰি কৰি থোৱা হয় কিন্তু আমিতো গম নাপাওঁ ন' যে আমাৰ মানে অ', শৰীৰটোৱে যে খানা বা বিচাৰিছে চ' মানে মানুহৰ সেনে সেনেকে মানে গেছটো হৈ যায়, টাইম টেবুল
সঁচাকে এতিয়া এদিন ইমানেই গৰম পৰিছে আপোনাৰ বাহিৰত ওলাই যাবলৈ মন যোৱা নাই অলপো।
অ', তাকেহে। তোমাৰ এতিয়া চাবাচোন দিনত ইমান ৰ'দ দিয়ে ৰাতি তোমাৰ বৰষুণ। ত' গৰম ঠাণ্ডা এ গৰম এ ঠাণ্ডা মানে তোমাৰ মিক্স হৈ যোৱা নিচিনা নিচিনা হৈছে ন ত' সেই বতৰটো মানে সেইটো কাৰণে মানে মানুহৰ চৰ জ্বৰ চৰ্দি কাহ মানে সেইবিলাক বেছি হবলৈ ধৰিছে।
হয়,
উম, আৰু মানে আজিকালি এনেকুৱা হৈছে তোমাৰ মানে আগতে জ্বৰ হ'লে বুলি ক'লে তোমাৰ মানে অলপ এদিন দুদিনতে তোমাৰ ভাল হৈ যায় দৰব খালে বুলি কলে কিন্তু মানে আজিকালি এনেকুৱা হৈছে তোমাৰ মানে জ্বৰ হৈছে বুলি কলে তুমি ডাক্টৰক অ', অ', ডাক্তৰক গৈ তুমি নেদেখুৱালৈকে তোমাৰ ভাল নহয়।
হয়, হয়,
উম, প্ৰায় মানে মই দেখিছোঁ মানে এতিয়া এনেকুৱাই হৈ আছে।
কি ক'ব আৰু এতিয়া আমিও সেইবোৰ কৰিব পৰা নাই কালি মোৰ পৰহি পা মানে গাটো বেয়াহে লাগি আছে। কালি ৰাতি কি হ'ল মই শুব লৈছোঁ মোৰ মাথাটো ইমান মানে গধুৰ গধুৰ লাগিছে অ', মই শুব পিছত আৰু আপোনাৰ চকু চকুটোৰ তলৰ আ, যোনডাল হাড় আছে সেই হাড়ডালতে অকণমান মানে বৰ মানে অকমান শুচি ধৰা যেন ধৰিছে পিছত ৰাতি তেনেকে গৰম আৰু গৰমো তেনেকে বৰ বেছি ভালকে টোপনি নধৰিলে কালি। আজি ৰাতিপুৱা মোৰ শুই উঠোতে দেৰি হল আঠটা চাৰে আঠটা মান বাজিলে।
হয়, হয় অ', মানে এতিয়া গৰমো ইমান পৰিছে আৰু ৰাতি মানে তোমাৰ কাৰেণ্টটো ইমান মানে কিতাপ দিয়ে ত' অহা যোৱা কৰি থাকে মানে সেইটো কাৰণে আৰু সেইটো কাৰণ আৰু মানে এতিয়া কি হয় ৰাতি মানে অলপ মোবাইল বিলাক মানে কমেই চাবা চকুৰ মানে হেৰিও হয় মোবাইল বেছি বছি মানে ইউজ কৰিলে চালে আৰু এতিয়া ধৰি ল' আমি এতিয়া ধৰি লওঁক কামত গ'লে বা হেৰি কৰিলে তো মানে মোবাইলটোতো চাই থকা হয়য়েই। বা তুমি এতিয়া কম্পিউটাৰতো বহি থাকিলে তোমাৰ মানে অলপ চাই থা সেইটো। কাৰণে মানে ৰাতি কি হয় যেতিয়া আমি সো, তেতিয়া মানে লাইট অফ কৰি আমি সো ন। ত' চ' মানে তোমাৰ চ চকুৰ মানে সেই প্ৰেচাৰটো মানে ডাইৰেক্ট যেতিয়া আমাৰ মোবাইলত পৰে ন, ত মানে চকুতটো মানে অল বেছি প্ৰব্লেম তোমাৰ হ'ব ধৰে মানে, কমজুৰি নিচনা হয় বেছি মানে মূৰ বিষ। কৰিব বিচাৰে তাৰ মানে ত' মানে সেনেকে যে। তুমি অলপমান মানে মোবাইলটো যে কমেই চাবা ৰাতি।
হয়, হয় তাকে বৰ্তমান অল মানে বেলেঞ্চ এটাত হ'ব লাগিব আৰু কাম বিভিন্ন ধৰণৰ মোবাইলৰ আজিকালি। আৰু এনেই সেই চোৱাৰ। আৰু মানে লাইফটো মানে আগৰ নিচিনা এনজয় কৰিব আজিকালি নোৱাৰা হৈ গৈছো, তেনেকে।
অ', হয় সেইটো।
হয়, হয় সেইটো কাৰণে বিভিন্ন ধৰণৰ বেমাৰো দেখা দিব লৈছে এতিয়া। আহ, মানে ষ্ট্ৰেছৰ আন এটা নামেই বেমাৰ। অলপ আপুনি অলপ যদি বেছি কিবা কিবি কৰি দিয়ে বেছি মানে। একেটা বস্তুতে লাগি যায় তেতিয়া মানে তেনেকুৱা হয়য়ে আৰু।
হয়, হয় অ', আৰু এইটো মানে। আজিকালি কিয় হৈছে মানে তোমাৰ চব প্ৰত্যেকটো বস্তুৱে তোমাৰ ভেজাল হৈ গৈছে।
হয়, হয়, হয়।
শাক পাচলিৰ পৰা আদি কৰি তোমাৰ মানে এতিয়া গাখীৰৰ পৰা আদি কৰি তোমাৰ। মাছ মাংসৰ পৰা আদি। কৰি আজিকালি মানে প্ৰত্যক বস্তুৱে তোমাৰ ভেজাল, চব মেডিচিনৰ ওপৰত ডাঙৰ হোৱা হৈছে। চ' মানে, মানে সেইটো কাৰণে মানে। গাৰ সোনকালে বেয়া হয়, গাটো দুৰ্বল, দুৰ্বল লাগে। তোমাৰ গেছ পৰিবৰ্তন হয়, মানে চব ইমান ভেজাল খাই। ৰ পৰাই হৈছে সেইবোৰ গম পোৱা।
হয়, হয় এতিয়া চবতে বেজি মাৰিয়ে হেৰি কৰে। আজিকালি মাংসবিলাকো মানে বেছি উৎপাদন কৰাৰ লোভত আৰু। সেই মানে প্ৰাইভেট মানুহ বিলাকে ফাৰ্মৰ, মানুহ বিলাকে তাকে বেজি, বেজি দিয়ে সদায়। ব্ৰইলাৰ বিলাকক ভিডিঅ' ওলাই থাকে মই পায়ে থাকো বাৰু। হয়, ফল মূল বিলাকো ভুকুৱাই পকোৱা নিচিনা। কৰে হে হয়েই।
হয়, হয়, উম। এতিয়া তোমাৰ এতিয়া তুমি চোৱা চবজি বিলাকে এতিয়া মানুহে কয় যে চবজি খাব লাগে। সেউজীয়া শাক পাচলি খাব লাগে। কিন্তু মানে সেইটো কি হয়, তোমাৰ সেউজীয়া শাক পাচলিটো আজিকালি তোমাৰ মানে। প্ৰিয় সাৰ সেইটো যিটো গোবৰ বুলি কয়। সেইটো তুমি আজিকালি দিয়া শাক তুমি নোপোৱা, চব মানে তোমা ওপৰতেই মানে ডাঙৰ হোৱা শাক এতিয়া তুমি চাবা কাৰোবাৰ। যাৰ যোনে বিজনেচ কৰে। তুমি ৰা এতিয়া দেখিবা যে তোমাৰ কলিটো পৰিছেহে লাওৰ। আৰু তুমি ৰাতি চাবা সেই লাওটো গছত নাই তোমাৰ বিকিব পৰা হৈ গ'ল। এক ৰাতিৰ ভিতৰতে ত, মানে গোটইটো মেডিচিনে নহয় জানো।
হয়, হয় এতিয়া কৃত্ৰিম দ্ৰব্য বিলাক। সুয়ালে তহঁতি এ মানে কি বুলি কয়। সেই পঢ়োয়া সেইবিলাক ট্ৰিগাৰ কৰি দিয়ে। পঢ়োৱা সেইবিলাকক মানে। আহ, আপোনাৰ তেখতক মানে উৎসাহ দিয়ে। কৃত্ৰিম দ্ৰব্যবিলাকে, সেইটো কাৰণে আপোনাৰ এৰাতিতে এ কলিৰ পৰা একেবাৰে খাব পৰা হৈ যায়গে আৰু। কিন্তু সেই তেনেদৰে তেনেদৰে কৰিলে পুষ্টিকৰ দ্ৰব্যসমূহ মানে নাইকিয়া হৈ যায় আৰু শাক পাচলি বিলাকত হয়।
এতিয়া সেইটো মানে বস্তুকে এতিয়া আমি সেইটো চব্জিকে আমি এতিয়া ফ্ৰেছ দেখি ৰাতিপুৱা এতিয়া বজাৰৰ পৰা কিনি লৈ আহো আনি মানে, আমি সেইটোকে খাও কিন্তু আমি ভাবো যে যে আমি মানে, ভাল বস্তু খাইছোঁ। কিন্তু সেইটোতো আমি গোটেই মেডিচিনেই খাইছোঁ নহয় জানো।
হয় হয়।
উম। ত' সেইটো কাৰণে মানে আজিকালি মানুহ বিলাক মানে সেনেকে উইক হৈ গৈছে মানে। গা তোমাৰ দুৰ্বল হৈ থাক তোমাৰ মানে, অলপ কিবা কাম কৰিলে তোমাৰ ভাগৰ নিচিনা অনুভৱ হয়। মানে অলপ আহিলে তোমাৰ মানে এলেহুৱা নিচিনা লাগে মানে চব এইবিলাক আজিকালি মানে কি হয় ভেজাল খাদ্য খোৱাৰ পৰাই মানে এইবিলাক হৈছে।
হয় হয়। মোৰো তেনেকুৱাই এতিয়া বৰ্তমান তেনেদৰে এইকেইদিন কটাই আছো আৰু।
অ'।
এতিয়া জানো কি হয় এতিয়া গৰমৰ দিনকেইটা গ'লে অলপ ভালো পাওঁ নেকি, বুলি আশা তাৰে আশাত আৰু।
অ', এতিয়া মই যে যিমান যি কৰিলেও মই ঠাণ্ডা দিনটোৱে মই ভাল পাওঁ দেই।
হয় হয় বৰ বেছি হেই বেমাৰ নহয়।
অ', বেমাৰ নহয় এতিয়া তোমাৰ ৰাতি তুমি ভালকে খাবও পাৰা। খোৱাৰ সময়ত তোমাৰ একো অসুবিধা নাই। তুমি যি হলেও, তুমি বনালা খালা গৰম দিনত কি হয় তোমাৰ খাবও মন নাযায়। আৰু সুখ অশান্তি কেনিবা যাও বুলি কলে তোমাৰ কাপ কানি পিন্ধা পা সেইবিলাক অশান্তি। চ' মানে সেইটো কাৰণে মই ভাবো যে ঠাণ্ডা দিনটোয়ে অলপ ভাল নেকি?
হয় সঁচাকৈ।
মানে অ', ভালকে শুব পাৰো, খাব পাৰো। কেনিবা যাব মন গ'লে ভালকে যাব পাৰো, এতিয়া তুমি গৰমত ভাল কাপোৰ এযোৰ পিন্ধি কেনিবা যাওঁ বুলি ক'লে, তোমাৰ যাব পিন্ধিব মন নাযায়।
হয়।
সেই সেনেকুৱা হয় তাৰমানে। ক'বা, বাকী এতিয়া কি খালা তুমি?
এতিয়া আহি পিনে, তেনেকে নাই খোৱা একো বাৰু ভাত এ খাবলে হ'ব এতিয়া, আজিকালি সোনকালে খাবলৈ লৈছো নহ'লে ৰাতি নহ'লে বৰ গৰম পৰি যায়।
অ', আৰু এনেও মানে খোৱা টো মানে অলপ মানে মানুহে আঠটা, নটাৰ ভিতৰতে খাই দিব লাগে।
হয়, হয়, হজম হোৱাত ভাল হয় আৰু তেতিয়া, হয়।
বেছি মানে ৰাতি খালে, তোমাৰ হজম হোৱাটো মানে অসুবিধা হয়।
অসুবিধা হয় বৰ, তাৰপিছত ৰাতি বিভিন্ন ধৰণৰ বস মানে, অসুবিধা বিলাকে শুবলেও নিদিয়ে। পেটটো ফুলি থাকিব, আপোনাৰ গেছ খিনি ওপৰলে উঠি আহে, বুকু বিষ হয়। ইত্যাদি, ইত্যাদি বিলাক।
এতিয়া প্ৰতে কিছুমান মানুহ দেখিছোঁ ৰাতিটো ভাতটো প্ৰত্যয়েক মানে কিছুমানে বহুতে নাখায় এইবোৰ মানে পাতল বস্তু তোমাৰ জুচ বা শুকান ৰুটি অলপ দুখনেই হওঁক কিবা চব্জিৰ লগত মানে চিম্পল খানা খাই পানি মানে ৰাতি থৈ দিয়ে। কাৰণ মানে কি ৰাতি আমাৰ খোৱা মানে হজম শক্তিটো আমাৰ কম হয় মানে। এতিয়া দিনৰ আমাৰ সূৰ্য পোহৰত তুমি যি হলেও মানে তুমি হজম কৰিব পাৰা কিন্তু মানে তোমাৰ ৰাতিযোনটো মানে হজম শক্তিটো মানে আমাৰ কষ্ট হয় মানে হজম নহয়। ত সেনেকে মানে সেইটো কাৰণে ৰাতি মানে অলপ লাইট খানাই খাব লাগে তাৰমানে।
হয়, হয় সঁচাকৈ।
উম। এটা চালাতে হওক বা যিয়ে হওক সেইখিনি মানে তোমাৰ ৰাতি হজম নহয়তো। এতিয়া বহুতে কয় যে চালাদ খায় ৰাতি হেৰি হয় কিন্তু চালাদ টো ৰাতি হজম নহয় সেইটো বস্তু দিনতে খাব লাগে।
হয়, হয়।
উম, তো সেনেকে আৰু।
আজিকালি হয় গৰম আমাৰো অ'ভাৰ ষ্ট্ৰেছৰ কাৰণে আপোনাৰ মাইগ্ৰেইনো হয় বহুতৰ মাইগ্ৰেইন হ'লে আপোনাৰ মূৰ তোৰ অকল এটা ছাইডে বহুত বিষাই থাকে আৰু কেদিন কেইদিন মান হোৱাৰ পিছত মানে আপোনাৰ একদম মানে আপুনি দুৰ্বল হৈ যায় আৰু। একোৱে কৰিব নোৱাৰে সেইটো মাইগ্ৰেইন বুলিও কয়। পিছত আৰু মাইগ্ৰেইন হলে এনেকুৱা হয়। আপোনাৰ ৰাতিপুৱা অকল এটা সময়তে বিষাব মানে এইটো সময়ৰ পৰা এইটো সময়লৈকে মানে স্পেচিফিক এটো টাইম বিষাইে থাকিব আৰু তাৰপিছত দিনটো আপোনাৰ অকমান ঠিকে থাকিব। আকৌ ৰাতিপুৱা হোৱাৰ লগে লগে মানে বৰ অধয্য বিষ হয়।
অ' হয় নেকি এতিয়া মানে মই সেইটো শুনিছো সেইটো যেতিয়া বেমাৰ মানে সেইটো মানে মোৰ বিষটো হয় সেইটো মানে তোমাৰ ৰাতি ৰাতিপাৱা যে সূৰ্য ওলোৱা সময়ত হয়।
হয়, হয়, হয় সেইটো মাইগ্ৰেইন বুলি কয়।
অহ আৰু সেইটো যে তোমাৰ মানে তুমি যিমানেই তুমি ডাক্তৰৰ ঔষধ নোখোৱা তোমাকা ডাক্তৰে থমাই থব কিন্তু সেইটো বস্তু যে তুমি গাঁৱলীয়া যদি ঔষধ ব্যৱহাৰ কৰা নহয়। মানে এনেকে জৰা কৰি জৰা ফুকা কৰিব লাগে তোমাৰ সেইটো বেমাৰ একেবাৰে ভাল হৈ যাব।
হয়, হয়।
অ', সেইটো মানে এনেকুৱা কিছুমান মানু আছে কিছুমানে ধৰি লোৱা তোমাৰ বিলঙনী পাত। চিনি পোৱা নহয়?
হয়, হয়।
অ', সেই বিলঙনী পাত দি জাৰে। আৰু মানে চবে বহুতে মানে, কিছুমানে ধৰি লও তোমাৰ মৃত্যু এ তটো কি নাৰিকল তেল দি দিয়ে তুমি মানে, সেইটো সময়ত যিটো সময়ত তোমাৰ বিষ সটো হয় যে তুমি চম সেইটো সময়তে মানে লগাব লাগিব।
হয়, হয়।
এতিয়া, সেইটো বেমাৰ মানে তোমাৰ মানে ভাল হৈ যাব মানে একেবাৰে আৰু এতিয়া ডাক্তৰৰ ওচৰলৈ যাবা ডাক্তৰৰ পৰামৰ্শ লবা তোমাৰ মানে জাষ্ট থমাই থব। কেইদিন মানৰ কাৰণে তোমাৰ দৰৱ দিব তুমি ভাল পাবা তোমাৰ আকৌ হব।
হয়, হয়।
মানে, সেই সেনেকুৱা হয় আকৌ।
হয়, হয় বাৰু দিয়ক এতিয়া ভালকে থা থাকিব ময়ো চেষ্টা কৰিম আজিকালি যিহেতু চব ফালৰ পৰাই দিগদাৰ।
অ'।
হয়, হয়।
উম, ঠিক আছে বাৰু দিয়া তেতিয়াহ'লে।
ঠিক আছে দিয়ক বাৰু ভালকে থাকিব আপুনিও।
অ', হয়, হয় উম।